হেল্ল'
হেল্ল' শুনিব পাৰিছে নে আপুনি?
হয়, শুনি আছো।
নমস্কাৰ দাদা।
নমস্কাৰ ভাইটি।
হয়, পোন প্ৰথমতে আপোনাক মই মোৰ অন্তৰৰ পৰা। অ' ভাল শুভেচ্ছা জনাইছোঁ।
হয় আপোনালৈও মোৰ পৰা।
হয় অ লগত মই কিছু বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছোঁ। আ, আপুনি অলপ সময় দিব পাৰিবনে?
পাৰিম, পাৰিম, পাৰিম একদম পাৰিম।
হয়, আ, চ আ মই যিটো বিষয়ত আপোনাৰ লগত কথা পাতিব, আ, খুজিছো সেইটো হ'ল আ আমি, আমিতো চবেই জীয়াই থাকিবৰ কাৰণে আহ ভাতটো খাওঁ ন, আমি ভাত খাওঁ। সচৰাচৰ আমি ভাতটোৱে মেইন বুলি ভাবো এতিয়া আমি ভাতৰ সলনিও যে আমি বহুত মাত্ৰ আজিকালি বহুত বেছি ফাষ্ট ফুড ওলাইছে যেনে মম' চাওমিন আৰু মি ঠাই, বহুত ওলাইছে এনেকুৱা পৰঠা, গজা চিংগৰা, আনাৰ চ' সেইবিলাক চাওমিন টো কেনেকৈ বনাই? কেনে বনাই আৰু কি কি খোৱা লোৱা মিঠাই? নাম আছে আপুনি অলপ কৈ দিবচোন।
অঁ ঠিক আছে বাৰু কৈ আছোঁ। আপুনি যিখিনি প্ৰশ্ন সুধিছে মোৰ তাত মই
হয়।
আহ উত্তৰটো দিব মই চেষ্টা কৰিছোঁ
হয় হয়।
অ আমি মানে চবে আজিকালি বহুতে মানে ফাষ্ট ফুড খায় ফাষ্টফুড খাই কেনে বহুত ভাল পায়। ফাষ্টফুড অ বুলি ক'লে আমি ক'ব লাগিব যে এ আমাৰ যিটো মানে লগালগ পোৱা নাযায় মানে হোটেলত গেলি বা ডক- দোকানত গেলি ফাষ্টফুডটো লগালগ পাৱা নাযায় মানে আমি খোজাৰ লগে লগে মানে সেইটো নাপায় আৰু অলপ দছ মিনিট পোন্ধৰ মিনিট বা বিশ মিনিট ৰখ- ৰখিবলগীয়া হয়।
হয় হয়।
অ। কেতিয়াবা যদি আমি চাওমিন খাবলৈ মন যায়। আহ হট- হোটেলত যাই কিনে এইটো মানে লগালগ মানে পৱা নাযায়। এইটো আমি ফাৰ্ষ্টতে মানে যাই কেনে অৰ্ডাৰ দিব লাগিব।
হয়।
এ অকল মানে চাওমিন নহয়, বেৰিয়ানী হ'লেও কিবা ফ্ৰাইড ৰাইচ হ'লিয় হয়।
আপ ফাষ্ট ফুডটো আ বনাই নাথাকে ন এইটো অ আ বনাইহে দে।
হয়।
হয় ৰেডি হৈ নাথাকে আৰু এইটো।
হয় ৰেডি হৈ নাথাকে হয়, আৰু ফাষ্ট ফুড বুলি ক'লে মানে বহুত আছে। যেনেদৰে মানে এ চাওমিনটো কৰো তাপাছত আ চিকেন বিৰিয়ানি, এগ বিৰিয়ানি আৰু পৰ্ক বিৰিয়ানী থাকে আৰু লগতে বহুত মানে আহ চাওমিনটো মানে বহুতা বিভাগৰ থাকে। যেনেদৰে মা- মানে লগতে চিকেন দে, পৰ্ক দে বৰ মানে গাহৰি মাংস দে আৰু লগত তে কণী চণী দিয়া যায়।
হয় মানে এগ চাওমিন বুলি কৈ যাক।
হয় এগ চাওমিন বুলি কোৱা যায়।
হয়।
আৰু চাওমিন আৰু বিৰিয়ানীটো গ'ল আৰু লগতে ফ্ৰাইড ৰাইচ কেতিয়াবা মানে মন গ'লে সেইটো খাই আৰু। আহ হোটেলৰ আৰু বত কিছুমান ধৰণৰ ফাষ্টফুড আছে ধৰি ল মানে চিংৰা চিংৰা বুলি ক'লেও আমি চবেই জানে চিংৰাটো ফাষ্টফুডতে পৰে। ত গৰমত খালে মানে বেছি ভাল, চিংৰা খালে আৰু মই যা গম পাওঁ যে মানে বেছিকৈ গেষ্টিক হয় আমাৰ চিংৰা খালে।
হয় হয়।
গেষ্টিকটো কি হয় কাৰ মানে এইটো পুৰা মানে বহুত তেলত ঢালি দিয়া হয়। চিংৰাটো মেইনলি আ
তে বনাও হয় আৰু ন।
তেলৰ জৰিয়তেও বনোৱা হয় আৰু আটা ময়দা বহুত বেছি থাক- কেৰিয়াতে আটা দে নেদে চাগে তথাপিও মই ময়দা দিয়া যায়। ময়দাটো আমাৰ কাৰণে বহুত মানে বেয়া আৰু। আমাৰ যিটো মানে শৰীৰৰ কাৰণে বহুত বেয়া হয় ্
হয়।
ক্ষতি কাৰণ মই যিটো- বডিত মানে অ ভিতৰত যায় কিনে সেইটো মানে - এমিন' এচিড বুলি ক'ব লাগিব আমি এমিন এচিডটো মানে তাতে প্ৰডিউচ কৰে। উম এমিনি চিতটো। হৈফালে মানে আমাৰ বডিটো মানে এচি এচিডিটি হৈ যায়। বস্তু মানে বহুত গেষ্ট্ৰিক অভাৰ গেষ্ট্ৰিক হৈ যায় ভাত চাত খাব নোৱাৰা হৈ যায়।
যিটোকে মানে আমি গেষ্ট্ৰিক বুলি কয় আৰু ন গেষ্ট্ৰিক হোৱা হয় হয়।
আমাৰ মনটো ভাল নালাগে মানে আৰু কিবা কিবি- খাবলে মন নাযায়। মানে অহ হয়। গাটো বিষ হৈ থাকে আৰু।
হয় হয়।
এতিয়া আপোনাৰ এটা ক্ৰচ হ'ব। এ আপোনাক এটা প্ৰশ্ন সোধো মই! যিটো। আমি মানে অ চাওমিন বা বিৰিয়ানী চিকেন বিৰিয়ানী- অ এগ বিৰিয়ানী। যিয়ে নহক বিৰিয়ানী চাওমিন বা ফ্ৰাইড ৰাইচ কিবা কিবি- বনোৱা যায় সেইবিলাক কেনেকে বনাই আপুনি অলপমান কৈ দিব।
হয় হয় নিশ্চয় আহ এতিয়া- পোন প্ৰথমতে যদি আমি চাওমিন বুলি ক'লে- আমাৰ আমাৰ সেই অঞ্চলত বেছিভাগে প্ৰায় আহ- উ ময়দাৰ ময়দাৰ চাওমিন বা ময়দাৰ যিটো- এইটো উম আহ এইটো নুডলছ বুলি কয়। এইটোৱে পায় ময়দাৰ দ্বাৰা বনাও হয় এইটো আহ- তাৰ দাৰা এইটো বনাই আৰু সেই বস্তুটো বা নুডলছটো আমি- প্ৰথমতে গৰম পানীত আমি উহাই লোৱা হয় এইটো।
হয়।
উহাই লৈ কেনে এইটো ৰেডি হয়গে আৰু। যেতিয়া ৰেডি হ'ল উাইখিনি অলপমান যেতিয়া এই নুডলছটো ঢিলা হ'ল- তেতিয়া আমি- এইটো এটা কেৰাহিত অ যিখিনি আমাৰ অ মচলা মছলি লাগে। পিয়াজ বন্ধাকবি কিছুমান ভেজিটেবলছ- সেইটো আমি ফ্ৰাই কৰি কেনে অলপ- তাতে নুডলছটো দি কেনে অ চয়া চচ দিওঁ। আৰু টমেট' কেচাপ দিওঁ এনেকুৱা আৰু- আহ চিলি চচটো দিওঁ এইবিলাক দি কেনে এইটো- ফ্ৰাই কৰে বা আমি ভাজো আৰু তাৰ পিছত এইটো ৰেডি হৈ যায় আৰু। এইটো হ'ল আমাৰ ভেজ চাওমিন আৰু- কিছুমান এতিয়া চিকেন চাওমিন খাই চিকেন চাওমিন চিকেনটো ফ্ৰাই কৰি কিনে অলপ অলপ- সৰু সৰুকে কাটি কিনে আমাৰ ইয়াতে- দিয়া হয় মিক্স কৰি কেনে আৰু- ঠিক তেনেদৰে আৰু এক- এই এগ চাওমিন এগ চাওমিন টো আমি পাছতে কণী টো ফ্ৰাই কৰি ভুজি- ফ্ৰাই কৰি কেনে এইটো- এই চওমিনত আমি দিয়া হয় মিক্স কৰি কিনে সেইটোকে আমি এগ চাওমিন বুলি কওঁ আৰু।
হয়।
তাৰ পিছত পৰ্কো আহে ঠিক তেনেদৰে চেম গটাই গাহত পৰ্কৰ এইটো ফ্ৰাই কৰি কিনে দিয়ে আৰু কিছুমান মিক্স থাকে চিকেন আৰু এগ ভেজ মিক্স কৰি কেনে দে। আৰু এতিয়া আহিল মোৰ ফেভাৰিট বুলি ক'ব লাগিব এতিয়া মই ম'ম'টো বহুত ভাল পাওঁ। মই হয় হয় মই গধূলি টাইমত হয় নিশ্চয় গধূলি টাইমত মই প্ৰায় আমাৰ যিটো টাউন আছে ত বাচক আছে আমাৰ তাতে যাই কেনে মই অ', মমটো সপ্তাহত তিনিদিন বা তিনিবাৰতো খাওঁ আৰু মই। গধূলা টাই হয় আৰু এই ম'ম ত ঠিক বিভিন্ন ধৰণৰ আছে অ', যেনেদৰে আমাৰ চিকেনৰ থাকে আৰু ভেজ থাকে আৰু পৰ্গৰো থাকে কিছুমান আৰু পনীৰৰ থাকে পনীৰ মম' আৰু সেই মমৰ যিটো অ অ', তাফিং সেইটো বনাই আমাৰ কিছুমান ভেজিটেবল থাকে আৰু
উম,
আৰু ম'ম'টো বনোৱা হয় মেইনলি আমাৰ ময়দাৰ দ্বাৰা
হয়
আৰু মই মমৰ লগত আমি চুপটোও খাব পাওঁ চুপো বনাই মম' চুপ হয় হয়টো আমাৰ যেতিয়া অ', গা চা বেয়া লাগি থাকে বা আমাৰ চৰ্দি লাগে তেতিয়া আমি জ্বৰ চৰ হ'লেও ইটো যদি আমি খাই দিওঁ তেতিয়া অলপ ভাল আৰু
হয়
হয় হয় আহ এতিয়া আপোনাকো মই আৰু এটা প্ৰশ্ন সুধিব খুজিছো
ঠিক আছে পাৰিবা
আপুনি কিছুমান মিঠাই আমাৰ
উম,
হয়।
এনেকে বহুত ধৰণৰ
সেইবিলাক খাওটো আমাৰ কাৰণে আমাৰ শৰীৰৰ আমাৰ গাৰ কাৰণে ভাল নে বেয়া এইটো আপুনি অলপ কৈ দিবচোন।
মইতো মানে চিধা কথা ভাবিছো উম এইগিলা পেকেটৰ আজিকালি মিঠাই চিঠাই খোৱাাতো বন্ধ কৰিব লাগে এইগিলা পেকেট ভটৰ মিঠাই খালে মানে আমাৰ পেটত বহুত প্ৰব্লেম হয়। পেটত আহ যেতিয়া নেকি আমি পেকেটৰ মিঠাই-চিঠাই খাই এ সেইবিলাক আমাৰ পেটত যায় কিনে আমাৰ পেটত বহুত কমপ্লেইন দিয়ে আৰু লাহে-লাহে সেইটো মানে বেমাৰ হৈ আহে। যিটো মানে পেকেটত-পেকেটত আমাৰ ডাইৰেক্টলি মই ডাইৰেক্ট কৈছোঁ পেকেটত মেইনলি আহ ইথানল আৰু এ কিবা এটা থাকে ইয়াতে মানে কেমিকেল থাকে আৰু কেমিকেল। আৰু
দিয়া হয় আৰু ইয়াতে।
হয়-হয়। এইটো কেমিকেলটো যদি আমি খাই দিওঁ মানে ওৱান পাৰ্চেণ্ট হ'লেও, এক পাৰ্চেন্ট হ'লেও, দুই পাৰ্চেন্ট হ'লেও সদায় খাই থাকো খাওঁতে মানে যায় আৰু। অঁ! মিনিমাম কিবা এটা এ পাৰ্চেন্টটো যায় এক পাৰ্চেন্ট, দুই
হয়-হয, নিশ্চয়।
পাৰ্চেন্ট পাই যাই থাকে আমাৰ। পেটত পেটৰ পৰা অ পেটৰ পৰা বাহিৰ হয় নাযায়। এইটো মানে লাহে-লাহে আমাৰ মানে জীৱনত মানে অ, ভুগিবলগীয়া হৈ যায়। লাষ্টত বেমাৰ হৈ যায়।
আমাৰ শৰীৰটো মানে একদম বেয়া কৰি পেলাই আৰু ন?
হয়।
হয়। ইয়াতে মানে এই যিটো চিপচবিলাক থাকে কোৰ হয়।
উম।
হয়-হয়।
বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি কিনে।
হয়, নিশ্চয়।
এয়া আমাৰ সময়ো হৈ গ'ল।
হয়-হয়, আমাৰ সময়ত টো এতিয়া আহি পৰিছে শেষৰ ফালে, চ' আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল। মই নজনা কিছুমান কথা আপুনি মোৰ আহ মোক কৈ দিলে। জনালে ইয়াৰ কাৰণে বহুত-বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আমি অন্য সময়ত বা আমাৰ আহি থকা আমাৰ সময়ত আৰু লগ পাম বুলি ধন্যবাদ।
ঠিক আছে।
অ